হেল্ল' ঐ কি কৈছে
এ আছো দেই তুমি কি কৈছা
এয়া আছোঁ বাকী বাক
এইৰি ভালে আহ ভালে আহ তোমাৰ ভাল
ভাল ভাল ভাল
অঁ খোৱা বোৱা এই কৰিব লৈছ ছো বাঢ়িম বুলি ভাবিছোঁ আৰু তোমালোকে খোৱা বোৱা কৰিলা?
এ মই ভাতকেইটা খাই তোমালৈ ফোন কৰিছো।
আটচ্ছা। ঠিকে আছে
খাোৱা বোৱা কিহেৰে হ'ব আজি?
খোৱা বোৱা আজি আছে মাংস অকমান আছে গৰমত থাকে ভাবিছো
হে হে গৰমত ভাল মাংস খাইছা উম ঠিকেই আছে বাৰু। হে হে আজি কি কবা ভাততে পানী ঢালি খাইদিলো হয় সেই নহয়। ভাততে পানী ঢালি আলু পিটিকা কৰি খাই দিলো আৰু।
ভালেই গলা গৰমত বেছ
গৰমত মানে যি যিটো গৰম দিছে কি কৰিবা আৰু উপায় নাই
উম হয় হয় বুজিছো। গৰম আৰু কি কোৱা আৰু ধুনীয়া ধুনীয়া ধুনীয়া গৰমত এই নেমু চেমু চম্পত খাব লাগে আৰু
সেইটোয়ে আও নেমু চৰবত খাব লাগে আ বহুত আহ
তাৰছে আজি নাই যোৱা আজি বন্ধ আছিলে ক্লাছ কৰি ভালে লাগিছে। আজি মানে আমাৰ ক্লাছ বন্ধ দিছে। এনেই-
অ আচ্ছা আচ্ছা ক্লাছটো ক দি যা
উম উম উম এনেই ঠিকে আছে। কালি আমাৰ মাধৱদেৱৰ তিথি আছিলে নহয়। পৰীক্ষা হ'ব অ হেৰিত আহ ষ্টাৰ্ট হ'ব আৰু লাষ্ট মানে। উম এতিয়া সেই ট্ৰেইনিং এটা চলি আছে। আমাৰ পেপাৰ এনেকৈ চাৰিখনমান হয়। আ
আচ্ছা আচ্ছা।
মানে হেৰি হয় থিয়ৰী পেপাৰ এখন আছে, প্ৰেক্টিকেল হ'ব
আ আচ্ছা আচ্ছা!
উম।
বাকী তোম তোমাৰ কি আছিলে চেক্টৰটো? আই মেকানিকেল? অ তোমালোকৰ মেকানিকেল নহয় জ জানো? অইই মজা।
উম। সেইয়াই
উম, এই ঘৰ ঘৰত
তে খনা নিচিনা লাগিছে।
অ', তাকে তোমাৰ নেটৱৰ্কটো প্ৰব্লেম আছে নেকি বাৰু?
অ জানো তাকে এনেকুৱা লাগিছে নিচিনা মোৰ চাউণ্ডটো মানে
অ', মানে তোমাৰ মাতটো অকমান অকমান ফাটি আহিছে এই গৰমত তোমাৰ কি হয় চি নেটটো প্ৰব্লেম হয় জানানে নাই? হেল্ল'। হেল্ল'। তোমাৰ নেটৱো অকমান প্ৰব্লেম আছে নেকি বাৰু?